অ'
অ', চাউণ্ড আহি আছে। আজি ভ্ৰমণৰ কথা কিছু, উম অ', হয়।
অ', ভ্ৰমণটো আপুনি কৰি ভাল
আপোনাৰ, অ' ভাল পাওঁ, আপুনি উম, ভ্ৰমণ উম কিয় কৰে আৰু ভ্ৰমণৰ
অ' ভ্ৰমণ কি আপোনাৰ মতে কি ফুৰিবলৈ যোৱা না এ-আন কিবা?
ভ্ৰমণৰ কথা ক'বলৈ গ'লে ভ্ৰমণটো আমাৰ আ, বিষয় বিশেষ কৰি হ'ল‍‌‌ এ কি, বিষয় মানে হেৰি, তাৰপিছত জ্ঞান এটা হয় বাহিৰৰ। জ্ঞান পোৱা যায়, বিভিন্ন ধৰণ ধৰণৰ মানুহৰ জাতি আৰু সাজ-পাৰ আৰু খোৱা খাদ্য, বিভিন্ন প্ৰাকৃতিক দৃশ্য এ মানে জ্ঞান দেখিব পাৰি, জ্ঞান লোৱা হয়
হয়।
ভ্ৰমণ কেৱল, মানে ভ্ৰমণটো কেৱল হেৰিয়ে নহয় মানে ফুৰিব যোৱাই নহয়, বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰি।
অ' হয়।
ভ্ৰমণ কৰিলে আৰু ভ্ৰমণমূলক ধৰ্মীয় ভ্ৰমণ আছে। স্কুলৰ বা বিশ্ববিদ্যালয় বহুত বিভাগৰ ভ্ৰমণ আছে ক'ব গ'লে।
হয়।
আৰু ভ্ৰমণৰ মই গৈছোঁ, ভ্ৰমণৰ প্ৰতি বছৰে মই ভ্ৰমণত যাওঁ। প্ৰতি হয়, মই দেলহি গৈছোঁ তাৰপিছত অসমত গৈছোঁ আৰু তাজমহল এইবিলাক বিভিন্ন ধৰণৰ, এ মানে হিষ্টৰী আছে কাহানীত। সেইবিলাকৰ মানে ইতিহাস মই অলপ অলপ চাবলৈ টাইম পালে মই চেষ্টা কৰোঁ, আৰু দুইহাজাৰ ছাব্বিছতো মই যাম বুলি ভাবিছোঁ ক'ৰবাত, তেনেকে মানে চাম আৰু। জুলাই মাহত তেনেকে আৰু আপোনাৰ কওঁকচোন আপুনি ক'ত - ক'ত ঘূৰি ফুৰে কত কি কৈছে নে নাই।
উম, মোৰ বাবে উম, মোৰ বাবে ফাৰ্ষ্ট ফুৰিবলৈ উম, চোৱা মোৰ বাৱে ভ্ৰমণ মানে এক নতুন ঠাই দেখা নহয় নতুন নিজক নতুন আৱিষ কাৰ কৰা ধৰি লও ঘৰৰ উম, চাৰিবেৰৰ পৰা ওলাই যেতিয়া আমি অচানেকি বাটত খোজ দিওঁ তেতিয়া মই যে পৃথিৱীকণ কিমান বিচল আৰু মই কিমান ডাঙৰ আৰু সৰু ই আচলতে নিজৰ মানসিকতা তাৰো পৰিচৰ হয় আৰু মই এতিয়া টু থাউজেণ্ড টুৱেণ্টি ফাইভত দিল্লীত গৈছোঁ আৰু প্ৰয়াগৰাজ, গয়া, হৰিদ্যাৰ আৰু এই এইবিলাক মই গৈছোঁ আৰু
আপুনি অকলে গৈছেনে না অকলে গৈছে নে
পৰিয়ালৰ লগত।
হয় পৰিয়ালো গৈছে তেতিয়াহলে আপোনাৰ বহুত অভিজ্ঞতা আছে তেনেহলে।
হয় - হয়, ইমান - ইমান সুন্দৰ স্থানত মই গৈছো ন মোৰ ভাল লাগে আৰু আপোনাৰ চাগৰ নে আৰু পাহাৰ কোনটো বেছি ভাল পাওঁ।
মোৰ দুয়টাই ভাল লাগে। দুটাৰে পাৰ্থক্য আছে সাগৰটো সাগৰৰ পাৰ্থক্য বেলেগ পাৰ্থক্য বুজাব নোৱাৰা নদীৰে বৈ যায় নিজৰা। জান জুৰি এনেকুৱা বহুত ধৰণৰ অভিজ্ঞতা। ভাল লাগে আৰু নদীত গ'লে আকৌ গা ধোৱা সিটো মানে মজাটোৱেই বেলেগ। একলগ হৈ সকলোৱে পৰিয়াল মিলি। আৰু আমি - আমি হয়-হয় হালকা হয় আৰু আমি মানে জীয়াই থা আছো যিহেতু মানুহৰ জীৱন আমি খালেই নহ'ব অলপ ঘূৰা - ফুৰা কৰিব লাগিব জ্ঞান আহৰণ তেনেকুৱা আৰু পাৰিলে আমি যাব লাগে। চব মানুহে এবাৰ নহলে এবাৰ ফুৰিব লাগে আৰু আৰু এই পৃথিৱীত উ ভ্ৰমণ বেয়া পোৱা মানুহ নাই চাগে মই তেনেকে ভাবো। আৰু তে আৰু
ভ্ৰমণতো যদি কিবা সমস্যাত পৰা তেনেকে হলে আপুনি কি ভাৱে এইটো সামাল দিয়া।
অ, ভ্ৰমণত সমস্যা মানে আগতে মানে এগ্ৰিমেণ্ট কৰা হয়।
হয়।
তাৰ পিছত এগ্ৰিমেন্ট কৰাৰ পিছত তেনেকে আৰু ভয় নালাগে আৰু তাৰপিছত যিখিনি কথা সুধিব লগা বা ক'ব লগা। সুধি ললে তাৰ পিছত আৰু যি বিপদৰ বিপদত পৰিলেও তেওঁলোকে তাৰমানে আমাক সহায় কৰে। তেনেকুৱা আৰু মই এ ট্ৰেইনেৰে এ ভ্ৰমণ কৰিছো ৰেল গাড়ীৰে। আৰু বাছেৰে আৰু পিকমিকো খাওঁ।
বিমানত বিমাত কৰিছেনে আপুনি?
বিমানত মই গৈ পোৱা নাই মই এইবাৰ ভাবিছো বিমানত যাম বুলি।
অহ,
আৰু মই অভিজ্ঞতা দৃশ্যটো মানে ভ্ৰমণৰ দৃশ্যটো ল'ম বুলি ভাবিছো। অভিজ্ঞতা তাৰে আৰু আপুনি
ম মই সমস্যাৰ ভ্ৰমণৰ এটা অংশ বুলি লৈ লওঁ ইয়াৰ ৰাস্তা গাড়ীখন নষ্ট হৈছিল আৰু কিন্তু তাৰ বাবে আমি এটা ধুনীয়া পাহাৰৈ জানা আৱিষ্কাৰ কৰিছিলোঁ আৰু কেনোৱা সম সমস্যাত পৰিলোঁ উম, উত্তেজিত নৈয় শান্ত লৈ থাকিলে সমাধান ওলাই আহে। আৰু কেতিয়াবা পেণ্টে অভিজ্ঞতা, হয় আৰু কিছু-কিছু সময় হয় আপুনি নেট চাৰ্চ কৰি যোৱা যে এই হোটেলটো আৰু এই অ, ঠাই থাকিবলৈ ভাল কিন্তু উম, আপুনি যখন সেই থানটোত যায় উম, তেন্তে আপুনি এইটো ভাল নাপায় এইটোটো সমস্যা হয়। আৰু খানপানৰ হয় আৰু খান পানৰ এইটোতো অসুবিধা হয়।
উম, উম,
কাৰণ শাস্ৰৰ কাৰণে তেল তেলৰ যিটো-যিটো হয় সেইটো হয় ইমান ভাল নপোৱা সেইকাৰণে। আৰু আপুনি ভ্ৰমণৰ ক্ষেত্ৰত যি কলে, ভয় কৰে তেনেলোকে কি বিচাৰে আপুনি?
কি ক'লে?
ভ্ৰমণৰ ক্ষেত্ৰত যিসকলে ভয় কৰে তেওঁলোকে কি কি ক'ব বিচাৰে?
অ, ভয় কৰিব লগা নাই যিহেতু আমি আগতে তেতিয়াকৈ পইচা দি থওঁ তেওঁলোকক। গ্ৰুপত গ'লে ভয় কৰিবলৈ অ, একো নাই। মানে ভয় আমাৰ মানে পুলিচ প্ৰশাসন আছে তেওঁলোকৰ নিজৰ সাহস লাগিব। তেনেকে মানে ক'লে হ'ল আৰু আৰু কোনেও কাকো অসুবিধা নকৰে যত যদি নিজে ভালে থাকে।
উম,
আচলতে নিজৰ লগত কথা নিজে যদি ভয় কৰে নিজৰ দষ হয় তেতিয়াহলে আপুনি ভ্ৰমণত যাব কেতিয়াও নোৱাৰিব অলপ সাহস লাগিব। বাকী খিনি নিজৰ ওপৰত বিশ্বাসত যাব লাগিব আৰু তেনেকুৱা।
উম, আৰু মই মই, তেওঁলোকে মই ইমানেই কম ভয় কৰাতটো স্বাভাৱিক, কাৰণ কিন্তু যদি উলাই নাযায় তেন্তে আপুনি গণ আৰু তাৰ সৌন্দৰ্য দেখাৰ আ বঞ্চিত হ'ব, আৰু আপুনি প্ৰথম অ'। আৰু আপুনি প্ৰথমটো খোজ পালাও, বাকীখন বাট নিজে মুকলি হৈ যা। ব আৰু উম ভ্ৰমণৰ বাবে খুব ডাঙৰ পৰিকল্পনা লাগ নালাগে। মাথো ওলাই অহাটাই প্ৰয়োজন।
হয়' হয়' উলাই অহা প্ৰয়োজন হয়।
হয় 'আৰু পৰৱৰ্তী ভ্ৰমণৰ বাবে আপনি কৈ কৈ যাব আৰু, উম' কি পৰিকল্পনা কৰিছে নেকি?
পৰিকল্পনা মানে, পৰিকল্পনা কৰা নাই। পৰিকল্পনা মোৰ তেনেকুৱা নহয়, মানে হঠাতে মানে মন গ'লে, আৰু টাইম পালে, আমি তাৰ মানে বাইক কেৰে হ'লেও আমি ওচৰত কিছুমান আছে। এ তিন চাৰি দিন শ্বিলং, এইবিলাকত আমাৰ তাৰমানে যোৱা হয়।
অ এই গৰম কালততো হিলং বঢ়িয়া।
অ' শ্বিলঙত যোৱা হয় হয়, শ্বিলঙত যোৱা হয়। তাৰে যিবিলাক দৃশ্য নৈ, নিজৰা ফুলৰ বাগিচা। প্ৰাকৃতিক আমি উপভোগ কৰো। আৰু তাৰ আৰু দাৰ্জিলিং, এনেকুৱা মানে ইয়াতে মানে গৈছো, দাৰ্জিলিঙতো গৈছো। হয় গৈছোঁ হয় গৈছোঁ তাতে। অ, দাৰ দাৰ্জিলিং শ্বিলং একে ঠাই বুলি ক'ব পাৰি। বহুত ঠাণ্ডা হয়।
হয়, হয়।
বা তেনেকুৱা, আৰু যাব লাগে।
খালো, হয়। মই উম গোৱা নাই, কিন্তু যাব বিচাৰো। আৰু মই এতিয়াও ঠিক হয় আৰু মই এতিয়াও ঠিক কৰা নাই, কি ত' মনত মন কয় যে, অলপ প্ৰকৃতি ওচৰলৈ যাওঁ যদি, মোবাইল নেটৱৰ্ক নাথাকিব কেৱল চৰাইৰ মাত আৰু নিজৰ মনৰ কথা থাকিব। আৰু আপুনি কেনে কোৱা ঐতিহাসিক ঠাইনে মানে সৌন্দৰ্য দেখিব আপুনি। ভাল আৰু সকলোৰে কাৰণে ভ্ৰমণ কৰাটো ভাল কাৰণ, উ এই সময় মানুহ ইমান চন আৰু কিবা কিবি আছে নাই। ত' সেইকাৰণে সকলোৰে ভ্ৰমণ কৰাটো খুবেই প্ৰয়োজনীয়, মানসিক টো শাৰীৰিক কাৰণেই হওঁক, যি হক
ঠিক আছে, অ' এতিয়া ৰাখিলোঁ সময়টো হৈ গ'ল।